হেল্ল'।
আহ হেল্ল' শুনা পাইছানে?
পাইছো পাইছো।
অ তোমাৰ পাছফালে মানে তোমাৰ বেগ্ৰাউডত নৰ চাহি আছে অলপ আতৰি যোৱা।
অ অ অ।
অ কি কৰি আছিলা? হেল্ল'?
ঘৰতে। ভাল ভাল।
হয় অ।
আপোনা?
মই আজি চেমিনাৰ টপিক এটা আলোচনা কৰিম বুলি ফোন কৰিছিলোঁ তোমালে।
হয়।
আমাৰ মানে অসমীয়া সংস্কৃতিৰ বিষয়ে আৰু।
হয়।
উম। আমাৰ অসমীয়া সংস্কৃতিটো তোমাৰ হেল্ল' শুনিছানে?
অ হয় হয় শুনি আছো।
উম। অসমীয়া সংস্কৃ আমাৰ অসমীয়া সংস্কৃতিতো তোমাৰ অতি সমৃদ্ধ ন বহুত। মানে বহুলোৱা।
হয়।
উম। ইয়াত ধৰা তোমাৰ ভাষা সাহিত্য বা সংগীত উৎসৱ, নৃত্য, সাজ পোচাক এই হওক বা
সকলো সোমাই আছে।
অ সকলো সোমাই আছে খাদ্যভাসো তোমাৰ সোমাই আছে সকলোতে।
হয়।
উম উম, বিশেষকৈ মানে আমাৰ অসমীয়া সংস্কৃতিৰ তোমাৰ আহ বিহুটো আটাইত
বিহুটো গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয়।
অ হয়। উম এবাৰে বিহু এতিয়া তোমাৰ ন ৰঙালী বিহুৱে হওক বা কাতি বিহুৱে হওক বা ভোগালী বিহুৱে হওক। এই তিনিটা বিহু মানে অসমৰ কৃষি জীৱন আৰু সংস্কৃতিৰ লগত জড়িত বিশেষকে।
হয়।
আৰু সাংস্কৃতিক প্ৰতিফলিত কৰে।
হয়।
উম। বিহুৰ সময়ত তোমাৰ ধৰা সকলোৱে একেলগে আনন্দ কৰা দেখা যায়। বা ডেকা গাভৰু বিহু নচা দেখা যায়।
হয়।
মহিলাসকলে বিভিন্ন ধৰণৰ তোমাৰ ধৰা মুগাৰ মেখেলা-চাদৰ পিন্ধে বা পুৰুষসকলে চুৰিয়া-ধুতি চুৰিয়াটো বাৰু একেই। গামোচা ব্যৱহাৰ কৰে।
কিন্তু সময়ৰ লগে লগে কেনেকুৱা লাগিছে যে সময়ৰ লগে লগে আমাৰ বিহুতো যেন আধুনিকতাৰে বেছি ঘেৰাও কৰি ধৰিছে তেনেকুৱা অনুভৱ হয় মাজে মাজে।
হয় হয়। উ এনেও তোমাৰ অসমীয়া পোচাকজোৰত তোমাৰ সন্মান কৰা হয় ন। যিয়েই হওক বা ধুতি হওক চুৰিয়া ধুতি চুৰিয়াটো বাৰু একে। আহ গামোচাখন হয় আমাৰ বিশেষকে মানে গামোচাখন তোমাৰ সন্মানীয় বস্তু হয়। আহ বিহুৱে হওক বা বিয়াই হওক তোমাৰ সকলোতে গামোচা খনৰ মানে মৰ্যদাটো বেছি দেখ- খা পোৱা দেখা যায় গামোচা আৰু চেলেঙৰ।
হয়।
উম গামোচাখন মানে এ এখন কাপোৰ নহয় ই মানে তোমাৰ অসমীয়া স্বাভিমান হয়। বা সন্মান বা সংস্কৃতিৰ প্ৰতীক বুলিও কব পৰা হয় ইয়াক।
হয়।
উম অত ধৰা বেলেগৰ পৰা অহা অতিথিক আদৰি জনাবলৈও আমাৰ তোমাৰ গামোচা
ব্যৱহাৰ কৰা হয় বা প্ৰথমে গামোচা খনে দিয়া হয়।
হয় হয়। গামোচা বা আ তোমাৰ আ গামোচা বুলিয়ে নহয় তোমাৰ খাদ্যভাসৰো মানে বহুতো অ হেৰি আছে অসমীয়া সংস্কৃতি ধৰা বি- ভিন্ন ধৰণৰ খাদ্য থলুৱা খাদ্য সমূহ থাকিব পাৰে।
অ হয় বিহুতো লগত আহ অ হয় বিহুতো লগত আমাৰ প্ৰত্যকটো বিহুৰ লগত আমাৰ প্ৰত্যক খাদ্যৰ এটা জড়িত হৈ আছে।
অ হয় অ।
আহ যেনেকে চাব গ'লে আমি বহাগ বিহুত আ এশ এবিধ শাকেৰে খাওঁ।
হয়।
বা মাঘৰ বিহুত মাছ মঙৰহেৰে খোৱা হয়। উৰুকা দিনা
হয় হয় হয় হয় উম। ধৰা অ ৰঙালী বিহুতো আমাৰ কি হল সকলোৰে ধৰা আহ এটা আনন্দ কোনোবা দূৰত থাকিলেও ঘৰলে এ অহা হয়, ৰঙালী বিহুতো তোমাৰ কেইবাটাও বিহু পৰে ন।
হয়।
উম চেৰা বিহু বুলিও থাকে বা জীয়ৰী বিহু বুলিও থাকে জীয়ৰী বিহুসকলক কি হয় জীয়ৰী বিহুত নে কি হয় ধৰা জীয়ৰীসকল ঘৰলৈ অহা হয়। অহ ঘৰৰ আপোন সকলক সন্মানেৰে ধৰা তোমাক সন্মান কৰা হয়।
হয়
অ
উম ঠিক তেনেদৰে কা কাতি বিহুটোক কাতি বিহুটোক খেতি উম খেতি যেতিয়া ধান পকিবলৈ আৰম্ভ কৰে। সেই সময়ত কাতি বিহুতো পালন কৰা হয়। অ শস্য খিনি ভালে ৰাখিবলৈ চৌদিশে অ চৌদিশে অ পোহৰে উপচাই দিয়া হয় বা আহ খেতি মাটিত চাকি এগছি জ্বলোৱা হয় ধান ধান খে খেতি ভাল হবৰ বাবে বহুত আস্থা জড়িত হৈ আছে বা ধৰ্মীয় উম বিহুটোৰ লগত অকল ফূৰ্তিয়ে নহয় ধৰ্মীয় কাম কাজো জড়িত হৈ আছে।
জড়িত হৈ আছে হয়। বিশেষকৈ তোমাৰ ৰঙালী বিহু কাতি বিহু তাৰপৰা ভোগালী বিহুটোতো তোমাৰ ধৰা এতিয়া এতিয়া যিহেতু অ মাটি ৰুৱা মানে সময় এই সময় কনত কৃষক সকলে আহ দুমাহ কষ্ট কৰি বা তিনিমাহ কষ্ট কৰি যিখিনি তোমাৰ সোনগুটি চপাই সেইখিনি ভঁৰালত থোৱাৰ পিছত তোমাৰ মাঘৰ বিহুটোত যেতিয়া সকলো মানে ধৰা ঘৰৰ পুখুৰী মাছেই হওক বা অ ঘৰৰ উম বৰা চাউলখিনি বা বৰা চাউল খিনিয়েতো আজিকালি খুব পিঠা বনোৱা হয় ধৰা চেৱাত দিয়া চেৱাত দিও মানুহে খাদ্যাভাস কৰে জলপান হিচাপে খোৱা হয়। সেইখিনি তোমাৰ মাঘ বিহু মানে মাঘ বিহুতো আহিলে কিবা এটা তোমাৰ গোটেই চ সকলো ফালে তোমাৰ মাঘ বিহুৱে মানে ভোজৰ আয়োজন কৰা হয় ন সকলোৰে নতুন চাউলত আ নতুন নতুন চাউলৰ ভাত
হয়
পুখুৰীৰ মাছ ঘৰতে থকা সকলোৰে মানে এটা এটা এটা এটা বিহু মানে সেইটোৱে উৎসটো হয়
উ এতিয়া আপোনাৰ কোনটো বিহু প্ৰিয়?
মোৰতো খুব বেছি ভোগালী বিহুটোৱে প্ৰিয় ওমহ ভোগালী ভাল লাগে আৰু ৰঙালী বিহুতো প্ৰিয় বাও কাতি বিহু ধৰা তোমাৰ উৎসৱৰ বুলিয়ে কোৱা হয় ন আমি প থাৰত পোক পতংগৰ কাৰণে চাকি চাকি দিবলে যোৱা হয় বা আ এ তুলসীৰ তলত আমি উম চাকি বন্তি দিও উম আৰু আ
বহাগ বিহুৰ সা সাত দিন পালন কৰা হয়। সাতদিন বিশেষ বিশেষ বি শেষ বিশেষ কাৰণে পালন কৰা হয় সেইখিনি জানেনে আপুনি?
হয় হয় আমাৰ আমাৰ বহাগ বিহু বুলিয়ে নহয় ধৰা বিহুটোতো অ অসমীয়াৰতো বহাগ বিহু হওক চেৰা বিহু হওক সাত বিহুতো ব্যৱহাৰ কৰা হয়। কিন্তু বড়োসকল তাৰ ভিতৰতো বহুত আছে নহয় অসম এখনতো বহুত জাতি জনগোষ্ঠীৰ মিলন ভূমি হয় না ইয়াত থকা তোমাৰ আহ অসমীয়াই হওক বড়োৱে হওক বা মিচিং কাৰ্বি ডিমাচাই হওক বা দেউৰী হওক আমাৰতো ফালে চাৰিও সেইফালে তোমাৰ ধৰা মিচিং, দেউৰী, কছাৰী সকলোৱে সকলো আছে।
হয়
প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা পৰম্পৰা আছে
হয়
ভাষা আছে তেওঁলোকৰ। আমাৰ যেনেকে বিহু আমাৰ যেনেকে ভাষা তো অসমীয়া তেওঁলোকৰো এটা এটা ভাষা আছে, নিজ সাজপাৰ আছে, খাদ্য আছে।
জনজাতিৰে একোটা থলুৱা থলুৱা ভাষা আছে।
আছে আছে অঁ। মিচিং সকলে ধৰা তোমাৰ একেলগে হেল্ল'
হয়
অ মিচিং মিচিং মহিলাসকলে একেলগে তোমাৰ, অ কিবা গাছেং বুলি কয় এখন পিন্ধে ৰিবি তৰে এখন পিন্ধে, পৰম্পৰাগত পোছাক পিন্ধে আৰু তেওঁলোকে।
হয়।
মিচিংসকলৰ বিশেষকে তোমাৰ আহ বয়ন শিল্প মানে যিখিনি। তেওঁলোকেতো খুব বোৱা পোচাকে পিন্ধি মানে পিন্ধা দেখো। দেখা যায়। সিহঁতৰ যিখিনি, যিখিনি মানে তোমাৰ আঁহ সৰু-সৰু নিখুত-নিখুত- সৰু-সৰু ফুলৰ যিখিনি বুটা বচা হয়, সেই তেওঁলোকে সেইবোৰ বহুত নিখুঁতকে বোৱা হয়। আৰু সিহঁতৰ কাপোৰ কাপোৰবোৰ ইমান মানে নিমজ হয় সিহঁতে যিখিনি বুটা বাচে সেইখিনি আঁতৰৰ পৰাই উজ্জ্বলি উঠে।
উজ্বলি উঠে হয়।
উম। তেনেকে ধৰা কাৰ্বি জনগোষ্ঠীৰও আছে পৰম্পৰাগত পোছাক।
হয়। যেনেকে আমাৰ অসমীয়া মুগা সাজ-যোৰ।
অহ মুগা সাজ আছে।
হয়। বা মুগা গামোচাখন, মুগা মেখেলা, মুগাটো প্ৰাধান্য দিয়া হয়, আমাৰ অসমীয়া জাতিৰ।
হয় হয়।
ঠিক তেনেদৰে উম
ঘৰতে তোমাৰ আঁহ অসমত প্ৰায় তোমাৰ এতিয়া বহু গোটেই জনগোষ্ঠীৰ ঘৰতে তোমাৰ উৎপাদিত শস্য থাকে হয় নাই। প্ৰাকৃতিক সম্পদৰ পৰা নিৰ্ভৰ কৰি তোমাৰ সকলো খাদ্যৰ বস্তু থাকে। কিন্তু আজি- আজিকালি মানে কি হৈছে- আজিকালি আৰ্টিফিচিয়েল বস্তুবোৰ কিনাত মানুহ খুব ব্যস্ত হৈ পৰিছে। বিহু ৰঙালী বিহুতো'ত পিঠা বুলি ক'লে মানে বনাই প্ৰায়, আমাৰ যিবোৰ অ গাঁৱলীয়া জেগা সেইবিলাকত পিঠাটো বনাই থাকে। যিবোৰ মানে টাউন থাকে সেইবোৰে ধৰা আজিকালি পিঠা পেকেট, কৰি ব্যৱসায় কাৰণে মহিলাসকলে। বনাই পেলাই পেকেট কৰি বিক্ৰী কৰা হয়, পিঠাই হওক বা, লাডুয়ে হওক বা।
হয়।
সেইখিনিৰ জৰিয়তে নিজে স্বাৱলম্বীও হৈছে মহিলাসকল। আৰু আঁহ- আমাৰ যিহেতু ঘৰতে আগতে সান্দহ খুন্দে আজিকালিটো সান্দহ খুন্দা পৰম্পৰাতটো,
উমঁ সান্দহ, চিৰা, মুড়ি আজিকালি- বজাৰত হে পোৱা যায়। আগতে উম উম- এইখিনি সম উম সম্পূৰ্ণ মানে ঘৰতে প্ৰস্তুত কৰা হয় বিহু।
অঁহ হয়, হয়। আগতে তোমাৰ- আৰু ঘৰতে প্ৰস্তুত কৰা হয়ো গাঁৱৰ সকলো ওলাই আহে। আজিকালি মানে এনেকুৱা হৈছে আঁহ তেওঁৰ কাৰণে মানে বা মই খুন্দি আছো মোৰ কাৰণেনো কোন ওলাই আহিব। তেনেকুৱাটো হয়। সেইকাৰণে ধৰা এই ঢেঁকী, ঢেঁকী আমাৰ- পৰম্পৰাগত বুলিয়ে কব পাৰি এতিয়া। সকলোৰে ঘৰত ঢেঁকীটো থাকে। কিন্তু সেই ঢেঁকীটো ব্যয়ৱহৃত, আজিকালি ব্যয়ৱহৃত খুব- ক'ম কৰা দেখা যায়। কাৰণ মানুহ- খুব বেছি এতিয়া তোমাৰ ধৰা, আঁহ বেলেগৰ কাৰণে, বেলেগে সময় নিদিয়ে বুলি যিটো, ক'লে এতিয়া। নিজৰ কাৰণ বনাবলৈ হ'লে মিক্সাৰ গ্ৰেণ্ডাৰত মাৰি পেলাই কেইটামান পেলাই বনালো আজৰি নিজৰ কাৰণে আজি। আজিকালি চব নিজে মানে নিজৰ লগ নিজক লৈ ব্যস্ত আজিকালি তেনেকে ধৰা আগৰ যিবোৰ গোট খাই খাই সান্দহ হওক, পিঠা গুৰি হওক, সান্দহ গুৰি হওক সেইবিলাক খোন্দা মানে সেইটো পৰম্পৰাগতড অঁহ আছিলে।
তিনি-চাৰি ঘৰ মিলি একেলগে।
হয়।
সময়ৰ লগে-লগে কিছুমান বস্তু লুপ্ত হৈ গৈছে আমাৰ অসমীয়া সমাজৰ।
হয়। আমাৰ আমাৰ সংস্কৃতিটো আমি যদি বজাই নাৰাখো তেন্তে আহ বেলেগে আমাৰ সংস্কৃতিটোক সন্মান কৰিবলৈ এৰিব ন'। সেইকাৰণে আমি নিজে নিজৰ অসমীয়া সংস্কৃ তিটো মানে তোমাৰ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। আজি যুৱ প্ৰজন্মই তোমাৰ যদি নিজৰ সংস্কৃতিটো বজাই নাৰাখে তেন্তে আমাৰ পিছৰ প্ৰজন্মই কেনেকে জানিব যে আমি সংস্কৃতিটো বজাই ৰাখিব লাগে বুলি উম আম তই এইবিলাক সংস্কৃতিটো অকল আমি বুলিয়ে নহয় অ বিদ্যালয় হওক বা মহাবিদ্যালয় ধৰক এই যেনেকে ছেমিনাৰ টপিক দিয়ে তেনেকে এখন সাধাৰণ সভাও পাতিব পাৰে।
বা চেমিনাৰো পাতিব পাৰে অ অসমীয়া হয় অসমীয়া সা সংস্কৃতিটো লৈ বা খাদ্য প্ৰণালী লৈ বা উম পি পিন্ধন আৰণৰ প্ৰতি লৈ পেলে
এ
এনেকে উম ভালা আজিকালি মানে উম স্কুল, কলেজ সকলোতে মানে এই টপিকটোৰ ওপৰত দিলেহে আমাৰ উম নৱ প্ৰজন্মই বুজি পাব বা আমাৰ অসমীয়া সংস্কৃতিটো কি হয় প্ৰকৃততে কিয় লুপ্ত হৈ গৈ আছে সেই কথাটো, হা
হয় হয় সেইটোৱে মানে অ চেমিনাৰ টপিক হিচাপে দিলেও তোমাৰ বহুখিনি কথা সকলোৱে গম পোৱা হয় সকলো লগত আলোচনা কৰিব পৰা হয়।
হয় আজিকালি প্ৰায় কিছুমান পাঠ্যক্ৰমত দিয়াই হয় বাৰু ল'ৰা ছোৱালীক বিহুটোৰ বিষয়ে জানিবলৈ
অ হ হয় হয় আজিকালিতো তোমাৰ অ এটা চাবজেক্ট হৈ পৰিছে হাই চেকেণ্ডৰী লেভেলত যিটো আমি পঢ়োতে বিহু মানে বিহুত টো আমি এনেকে চাবজেক্ট হিচাপে পোৱা নাছিলো আজিকালিটো এতিয়া আজিকালিটো এতিয়া হায় ছেকেণ্ডৰীত বিহুটো মানে এটা চাবজেক্ট হিচাপে পোৱা হয় অ সেইটো এটা ভাল এইটো এটা ভাল দিছে মানে অসমীয়া মানে যিহেতু আমাৰ সংস্কৃতি হয় নহয় বিহুটো অ সেইটো সেইটো দি দিছে মানে এটা চাবজেক্ট হিচাপে দি দিছে কাৰণে খুব ভাল হৈছে।
ভাল হৈছে হয়।
হয়